হেল্ল'।
নমস্কাৰ।
অহ, নমস্কাৰ।
কি খবৰ দাদা?
ভালো। আপোনাৰ খবৰ?
এইটো আছোঁ-আছোঁ ভালে আছোঁ।
অহ, তেনেহ'লে এতিয়া অহ কি কি চলি আছে আপোনাৰ কওঁক।
বজাৰত আহিলোঁ।
অহ, বজাৰত।
হয়, হয়। বজাৰত সোমোৱা নাই অলপ ছাইডত আছোঁ।
অহ, এতিয়া তেনেহ'লে এতিয়া কেনেকুৱা চলি আছে সুস্থ সম
হা, হা?
এতিয়া আপোনাৰ কেনেকুৱা চুলি আছে ফেমিলি-থেমিলি ভাল আছে না।
হয়, হয়, হয়, হয়। ভালে আছোঁ ভালে আছোঁ।
ভালে আছে না, আমাৰো তেনেকুৱা ভাল নহয়, ফেমিলি অলপ মানে প্ৰব্লেম চলি আছে মানে এই গৰম বহুত গৰম না, ইয়াৰ কাৰণে মানে কি কম আৰু।
হয় গৰমতটো আজি এসপ্তাহ মান হ'ল একদম পুৰা অত্যাধিক গৰম দিছে।
হয়।
ত' ঠিকে আছে ফোন কৰিছে যদি ভাল। তাৰমানে আমাৰ মানে, এসপ্তাহ হ'ল আজি বহুত গৰম। গৰমত আপোনাৰ খোৱা লোৱাটো অলপ হিচাপ পাতি কৰি খাব লাগে।
এইটোই মানে
আপোনাৰ বা কি উপদেশ আছে অলপমান কওঁক।
মানে আপনি মানে এনেকুৱা মানে কৰি আছোঁ। এই মানে ৱাৰেঞ্চ দি আছোঁ মানে এ পিছত আৰু কিবা-কিবি এই ইলেক্ট্ৰলি যি যিবিলাক মানে ৱাৰেঞ্চ আছে এইবিলাক দি আছোঁ আৰু খোৱা লোৱাটো মানে একদম নৰ্মাল খোৱাই আছোঁ হা।
হয়, হয়, হয়।
তাৰপিছতো মানে একেবাৰে মানে বেয়া অৱস্থা মানে এ কি কয় এইটো মানে শৰীৰৰ যিটো সুস্থ মানে থাকিব লাগে। এইটো থাকিব পৰা নাই ইমান মানে উ, গৰমৰ কাৰণে মানে বহুত প্ৰব্লেম হৈ আছে। ৰাত তি এটা, দুটা
হয় মই আৰু এটা বস্তু কৈ দিওঁ যিহেতু আপুনি তে ল'ৱাৰেছটো খেলে আছে এইটো ভাল গৰমৰ কাৰণে ভাল এক্সুৱেলি। আপোনাৰ আৰু দুটামান বস্তু ধৰক আমি ৰা ৰাতিপুৱাৰপৰা ৰাতিলৈ যিমানখিনি এজন মানুহৰ মানে পানীৰ দৰকাৰ হয় সেইটোতো আমি খাৱেই। অলপ কম আৰু অলপ বেছি হয়নে নাই? পানীটো খাওেই। ত' আপুনি যদি পানীৰ লগত অলপ নেমু বা আপোনাৰ এই গ্লুক'জটো মিহলাই খাব পাৰে এইটো গ কাৰণে বা স্বাস্থ্যৰ কাৰণে ভাল। গৰমটো অলপ মানে এই যিটো গৰমৰপৰা ঘাম ওলাই
উম, মাজে মানে আমি এটা মানে ৰিয়েলাইছ কৰিলোঁ মানে এটা বস্তু ৰিয়েলাইজ কৰি পালোঁ মানে কি ইমান এ মানে পানী ওলাই যায়, ঘাম ওলাই যায় মানে মেক্সিমাম মানে তিন লিটাৰ পানী খাব লাগে, পানী নখ'লে কি হয় মানে শৰীৰৰ যিটো এনাৰ্জি, যিটো শুক্তি থাকে আমাৰ, সেই এনাৰ্জিটো মানে ডেমেজ হৈ আছে। ইয়াৰ কাৰণে মানে আমাৰ লেম্বুটোতো খাব লাগিবই মাছবি এইটো খাব লাগিবই, পিছত আৰু মানে ইলেক্ট্ৰনিক যিবিলাক মানে হেৰি আছে, এই ডাক্টৰৰ ওচৰত পোৱা যায় মানে সেই বস্তুটো খালে মানে চৰীলেৰ যিটো এনাৰ্জি যিটো চৰীলেৰ মানে এনাৰ্জি সুস্থ থাকিবলৈ থাকিবৰ কাৰণে মানে সেই বস্তুটো মানে কণ্টিনিউ থাকিব লাগে।
হয় হয়। আপোনাৰ আৰু এটা বস্তু মানে যিহেতু অত্যাধিক গৰম আজি এসপ্তাহ হ'ল অত্যাধিক গৰম, আমাৰ তাৰমানে অলপ গৰম লাগিলে আমি কি কৰোঁ অলপ মানে কিবা মানে পিয়াটো বেছি লাগিলে আমি কি কৰোঁ মানে ফ্ৰিজৰ পানী খাই দিওঁ।
নহ নহয়, নহ নয় নহয় ফ্ৰিজৰ পানী খবই নালাগে, এইটোতো একদম মানে বেয়া বস্তু।
হয় এইটো বেয়া বস্তু, এইটো যদি আপুনি কৰিছে এইটো কৰিব নালাগে।
হু।
সেইটো কৰিলে আমাৰ তাৰমানে আপুনি খাই চাব। যেতিয়া মানে অত্যাধিক গৰম পৰে পানী ফ্ৰিজৰ পানীটো খাই যাব খাই চাব খোৱাৰ লগে লগে কি হয়, আপোনাৰ গাটো আল্টিমেটলি মানে ভাৰ হৈ যায়। তাৰমানে আৰু পেটটো মানে এনেকুৱা লাগে মানে ভিতৰত কিবা সোমাইছে সোমাইছে এনেুৱা অনুভৱ হয়।
হয় হয় হয়।
সেইকাৰণে গৰমত আপোনাৰ তাৰে পানীটো খোৱাৰ মানে একচলি প্ৰথম নিয়মটো হ'ল এইটো গৰম ঠাণ্ডা বুলি কোনো কথা নাই প্ৰথম নিয়মটো হ'ল আপোনাৰ পানীটো ফিল্টাৰ কৰি খাব লাগে। আ, যদি ফিল্টাৰৰ ব্যৱস্থা নাই কিবা অসুবিধা আছে ফিল্টাৰটো বা নাই ব্যৱস্থা নাই তেতিয়াহ'লে পানীটো আমি ধৰক ৰাতিপুৱা মানে গৰম কৰি থৈ দিলোঁ, সেই পানীটো দিনটো খাই থাকিলোঁ। অ' আৰ এছ, লেবু বা আপোনাৰ মানে গ্লুক'জ দি খাব পাৰোঁ। সেইটো গৰমৰ কাৰণে ভাল। পানীটো এনে নৰ্মেলি ফিল্টাৰ কৰি খাব লাগে।
মেইন কথা হৈছে কি মানে এতিয়া এই যে আমি মানে মাংস জাতীয় যিবিলাক খাওঁ আৰু কি
হয় হয়
এই যে বজাৰৰ পৰা আমি পাঠা লৈ আহোঁ এ কিবা মুৰ্গী লৈ আহো এতিয়া ইমান গৰমত এই বস্তুবিলাক একে এৰি দিব লাগে। এইটো ধৰিবই নালাগে এইটো ঘৰত আনিবই নালাগে। এইটো খাৱোৱাৰ খাৱোৱাৰ পিছতে এইটো মানে এনেকুৱা এটা এচিডিটি হৈ যায় এই আমাৰ যে লিভাৰ ফাংচন আছে লিভাৰ টো মানে সেই মানে কেপচাৰি কৰিব নোৱাৰে মানে টো মানে যি আমাৰ শৰীৰত যি যিবিলাক মানে প্ৰটিন কিবা কৰিব লাগে মানে আমাৰ থাকিবৰ কাৰণে সেইটো মানে ধৰিবই পৰা নাই এইটো ইয়াৰ কাৰণে এই ডায়ৰিয়া হৈ আছে কিবা কিবি হৈ আছে মানে এই, বস্তু বিলাক মানে এৰি দিব লাগে।
বজাৰৰ মানে মাছ মাংসটোতো গৰমৰ কাৰণে এইটো মানে সচৰাচৰ এনেই বেয়া তাৰতে তাতে আৰু গৰম। গৰমত যদি আপুনি কেৱল মাছ মাংসই নহয় কেৱল মানে অলপ দিনটো যদি অলপ ওলট পালত খোৱাাতটো অলপ ওলট পালত হৈ যায় চাব আপুনি ডায়েৰয়া হৈ গৈছে। হা ডায়ৰিয়া হৈ গৈছে ডিচেণ্ট্ৰি হৈ গৈছে। মানে বমি বমি লাগিব বা বমি কৰি দিয়ে মানুহে বহুত মানুহে।
খাদ্যবিলাক একচুৱেলি গৰমত অলপ বচগিচ কৰি খালে ভাল একদম নৰ্মেল। দালি ভাত খাব পাৰে লেমুৰ লগত ৰাখি।
উম।
এটা ভাজি বা এনে ধৰক সেউজীয়া শাক পাচলিৰ ভিতৰত কিবা এটা চব্জী বনাই দি খাব পাৰে মাছ মাংসটো গৰমত নোখোৱাই ভাল। এতিয়া আপুনিও গম পায় আজিকালি বজাৰতে এই ব্ৰইলাৰ যে খাওঁ আমি ব্ৰইলাৰটো হয় ব্ৰইলাৰটো ধৰক এইটো আপোনাৰ মানে একচুৱেলি প্ৰকৃতিৰ নিয়ম অনুযায়ী ছয়মাহ লাগে। সেই বস্তুটো আপোনাৰ মেডিচিন ৰাসায়নিক সাৰ কেমিকেল কিবা কিবি কেমিকেল দি এই বস্তুটো আপোনাৰ চল্লিশ পচলিছ দিনতো প্ৰডাক্ট বজাৰত ওলাই দিয়ে। হয় ন নাই তো এইটো বস্তু আপোনাৰ য'ত যটো ষাঠি দিন লাগি আছে সেই বস্তু টো চল্লিছ প চল্লিশ দিনত ওলাই দিছে মেডিচিন একমাত্ৰ কেমিকেল কিবা কিবি মেডিচিনৰ দ্বাৰা সেই বস্তুটোৱে আমি খাই আছো। এইটোতো বেয়াই স্বাস্থ্যৰ কাৰণে বেয়া এনেই বেয়া। আপোনাৰ আজিকালি আপুনি চাব হয় বজ যেতিয়া হস্পিটেলত যাব আপুনি এতিয়া মেক্সিমাম মানে পেচেন বিলাক কি হয় এই গেছৰ প্ৰব্লেম এই ডায়বেটিছ এই কিডনিৰ প্ৰব্লেম কিডনিৰ পাথৰ লিভাৰ মানে থাইৰইড আজিকালি কিন্তু এইবিলাক বেমাৰ মানে একদম নৰ্মেল হৈ গৈছে।
মেক্সিমাম ফেটৰ কাৰণে মানে ইউৰি কিচিড হৈ যায়। এই এই আমি যে ব্ৰইলাৰ মাংসটো আমি কন্টিনিউ কৰি থাকোঁ ন এই ব্ৰইলাৰ মাংস কেণ্টিনিও কৰাৰ পিছত মানে আমাৰ মেক্সিমাম মানুহে ফেট হোৱাৰ পিছত কি হয় ইউৰিক এচডটো লগ পায়। ইউৰি কিচড হৈ যায় এই মানে পোৱাত যেতিয়া আমি ঘুমো মানে পুৱাত যেতিয়া আমি টোপনিৰ পৰা উঠো হা, এই উঠাৰ পিছত এই কাঠি কিটো যে এইবিলাক বিষ হৈ থাকে। এই, সেই সেইটো সেই। বিষটো কৰ' পৰা আহে সেইটো আমি গম পাব লাগে, সেই বিষটো আহি আছে। যে আমি ফেটজাতীয় কি কি খাইছোঁ।
হয় হয়।
ফেট বিলাক কি আছে কি কৰি আছে, আমাৰ যে এই যে কেলচিয়াম বিলাক মানে। হ, কৰি আছে যে আমাৰ লিভাৰ ফাংচন যে ডেমেজ। কৰি আছে, সেই বস্তুবিলাক মানে এৰি দিব লাগে। ফেটজাতীয় বস্তুবিলাক এৰি দিব লাগে। নন ফেট য বস্তুবিলাক আছে সেইটো আমি খাব লাগে। নৰ্মাল ধৰক আপুনি হেৰি কৰি লয় আপুনি। আমাৰ অ, কি কয় উম, বজাৰত। তাত আমি কেঁচা চব্জি পাওঁ এই ভেডি পাওঁ। তেনে কি কয়। আমি কপি পাওঁ। আৰু কিবা কিবি আৰু যিবিলাক আমাৰ গাঁৱত যিবিলাক চবজি মানে পোৱা যায়। সেই বস্তু বিলাক। অ, যদি নৰ্মেলি বনাই পালে খাওঁ। বইল কৰি খাওঁ, তেনেহলে আমাৰ। এই ইউৰিক এচিত, আমাৰ এই যিটো ফেট আমাৰ বুলি কয় আৰু। কি, মানে লিভাৰত যিটো ফেট হৈ যায় সেই বস্তুবিলাক কিন্তু নাথাকে আৰু।
নাথাকে নাথাকে। তাৰ মানে আমাৰ তাৰ মানে, এইটো একচইলি আমাৰ। বুলি আপোনাৰ বুলি কোনো কথা নাই, তাৰমানে আমি ধৰক গাঁৱত থাকো। মানে আমাৰ সচৰাচৰ। তাৰ মানে সমা মানে সামাজিক ভাৱে এইটো তাৰ মানে। মানে এটা ই হৈ গৈছে ঘৰত যদি কোনোবা কেতিয়াবা যদি ধৰক আলহী আহিল। দুজন বা চাৰিজন বা পাঁচজন। আমি পটককৈ কি কৰো বজাৰত যাওঁ যাই কিনে কি কৰো ব্ৰইলাৰ লৈ লওঁ এটা।
উম,
এটা বা কাটি আনো আধা কিলো এক কিলোমান। আপোনাৰ এই আলহীক আমি এইটো দি মানে কি অতিথি আপ্যায়ন কৰো। এইটোতো একচুৱেলি বেয়া বস্তু এইটো তাৰমানে সহজ সহজ। আমি যিটো বস্তু পাই আছো দামটো ধৰক লোকেলতকৈ এইটো দামো কম।
হম, হম,
আলহীয় মানে খোৱা লোৱা হৈ গ'ল। মানে ভালকেই সিহঁতে ভাল পাব জানা আলহীৰ ঘৰত গৈছিলো। মাংস দি, মাংস দি ভাত খাব দিছে। কিন্তু একচুৱেলি সেইটো নহয় আপুনি দালি ভাত দিয়ক। শাক চব্জ বিলাক যে কৈছে আপুনি সেউজীয়া শাক চবজ বিলাক। লাগিলে এইটো এটা জোগাত দুটা তিনিটা পথ কৰি মানে দি দিয়ক খাবৰ কাৰণে।
হয়।
গৰমত এক্সুৱেলি মাছ মাংস নোৱাই ভাল।
একদম মানে নখোৱা মানে একদম বন্ধুই কৰিব লাগে এই। টো মানে আমাৰ এইটো ৰিয়েলাইজ কৰিব লাগে আমি লাগিলে এইটো এৱাৰ্ড। প্ৰগ্ৰামহে কৰিব লাগে। এইটো কাৰণে, নহ'লে মানুহ।
মাছ আমি খাওঁ বজাৰত মানে একমাত্ৰ লোকেল নদীৰ মাছ নোহোৱা। বাকী চ'ব আপোনাৰ বৰফত মাছ, বৰফৰ। আৰু কি হয় মানে বৰফৰ মাছটো হয়, হয়ে এতিয়া আপুনিও গম নাপায় কিনি খাই আছে, মইয়ো গম নাপাওঁ। যিজন বিক্ৰী কৰি আছে সিওঁ গম নাপায়। এই মাছটো কিমান দিনৰ মাছ, পায় নেকি? নাপায়। আৰু এনে কি হয় আপোনাৰ আজিকালি মচ মৎস্য-মৎস্য উৎপাদনবিলাকত কি হয় মানে কি কৰে আপোনাৰ মানে মেডিচিন মেডিচিন এনেকুৱা মেডিচিন দিয়ে। তাৰমানে সেই ব্ৰইলাৰৰ নিচিনাই চেম।
আপোনাৰ নদীৰ মাছ সৰু মাছ খোৱাটোৱে মানে ভাল। আৰু যদি পাৰে লোকেল মূৰ্গী ঠুৰগী খাই দিলে। বাহিৰা বস্তু মানে প্ৰব্লেমে। আমাৰ কাৰণে প্ৰব্লেম। স্বাস্থ্যটো ভাল নাথাকিলেতো চবেই বেয়া না।
মুঠতে আৰু আমাৰ এটা প্ৰব্লেম হ'ল কি এতিয়া আমাৰ হ'ল গা-আমাৰ গাওঁ হয় এইটো হয় নে নহয়?
হয়, হয়।
আমাৰ গাঁও হয় গাঁৱত মানে কি হৈ আছে আমাৰ গাঁৱত এই কাৰেণেৰ ইমান এটা সমস্যা হৈ আছে এই কাৰণ কাৰণ, কাৰণ নাথকাৰ কাৰণে কি হয় আমি টোপনি অহাত মানে লেট হৈ যায়।
হয়, হয়।
টোপনি অহাত লেট হৈ যায়, টোপনি আহাৰ লেট হোৱাৰ মানে আমি ভাত ভট খালোঁ মানে আঠটাত- আঠটাত ভাত খালোঁ, আঠটাত ভাত খোৱাৰ পিছত